হেল্ল', অ' মোৰ মাতটো শুনা গৈছেনে? মই এনেই আছোঁ। আজি মই ফিল্ড ভিজিটত আহিছিলোঁ। ইয়াতে নামৰ জাগাটোত। মই অফিচত আ মান জইন কৰিলো। মানডেৰ পৰা ইয়াতে চাৰি দিন। কালিৰ পৰা, কালি! আজি শনিবাৰলৈ আছোঁ। শনিবাৰৰ পিছত অ' মই শনিবাৰে ঘৰত যাম। আবেলি ৰে'লত যাম। আবেলি দেৰিকে যাম আৰু সাতটা-আঠটামানৰ ট্ৰেইন কিবা পাওঁ যদি।
চানডুবি মানে তোৰ কি অফিচত আৰু?
মই গুৱাহাটীৰ এটা বেলেগ এটা অ' এনজিঅ এটা আছে তাতে, এতিয়া তাহাঁতৰ এটা প্ৰজেক্ট আছে আৰু এশবিছখন, তাহাঁতে চাৰিটা, বেলেগ চাৰিটা অৰ্গোইজেশনত কাম কৰি আছে। হয় সেইচাৰিটা অৰ্গেনাইজেচনে আৰু চৌবিছখন গাঁৱত কাম কৰি আছে। ল'ৰা-ছোৱালীৰ ওপৰতে, আমাৰ দৰেই প্ৰকল্প তেনেকা চাৰিখন জিলাত ত' সেইটোৱে কৰি আছো। অ' আৰু তোৰ বি তেলেওত কি কি চলি আছে?
বিদ্যালয়ত আজি গ'লো ৰাতিপুৱা, নটা বজাত গৈ-গৈ পালো। নটা বজাত গৈ পাই প্ৰাতঃসভা যিখিনি প্ৰাৰ্থনাৰ কাম আছে। সেইখিনি ষ্টাৰ্ট কৰিলোঁ, আৰম্ভ কৰাৰ পিছত তাৰপিছত, তাৰপিছত সেই মানে। উপস্থিতি ল'ব লাগে ছাত
অ' ঠিকে আছে, আজিকালি এপৰ বব্যৱহাৰ কৰে। আমিও আজি এখন স্কুলত গৈছিলো, ইয়াতে মানে স্কুলবিলাকত তাহাঁতে বাচ্ছাবিলাকৰ লগত আবেলি-আবেলি বেলেগ বেলেগ কাৰ্যসূচী কৰে। মানে এনে আমি তেতিয়া ৰামৰহাত যেনেকা কৰি আছে, যেনেকে কৰি আছিলোঁ তেনেকে ইহঁত তেওঁ প্ৰ প্ৰকল্পটোত ল'ৰা-ছোৱালীখিনিক সৰু বাচ্ছাখিনিৰ লগত বেলেগ বেলেগ কাৰ্যসূচী কৰে তাহাঁতক মানে সাধুকথা কিতাপ পঢ়ায়। তাহাঁতক বেলেগ বেলেগ হিলি কিব, কিবা-কিবি বানে ৱৰ্কশ্বপ কিছুমান কাৰ্যও কৰা যাব মানে অকমান ডাঙৰ বাচ্ছা যিখিনি থাকে। চৈধ্য বছৰৰ ওপৰত একৈশ বছৰলৈ তাহঁত ত ৱৰ্কশ্বপ ধৰণৰ অনুষ্ঠিত কৰে, বেলেগ বেলেগ গাঁৱৰ পৰা লৈ লৈ পেলাই তাহাঁতক তিনি-চাৰিদিনাহন মানে লিডাৰশ্বিপ বিল্ডিং কেনেকুৱা ঠাই বেলেগ বেলেগ বিষয়বস্তুৰ ওপৰত, ট্ৰেইনিং দিয়া হয়। আৰু ইয়াত তে বিশেষকৈ চাইল্ড ৰাইটছৰ ওপৰত কথা কোৱা হয়। তাহাঁতৰ অধিকাৰ কি কি? শিশুৰ অধিকাৰ কি কি? সিহঁতি কি পাব লাগে? আৰু লগতে গাঁওবিলাকত কমিটি গঠন কৰি দিয়া হয়। কমিটি বিলাকত, অ' মানুহবিলাকে কমিটিৰ, হৈ থাকে আৰু কমিটিৰ মানুহ বিলাকে গাঁওবিলাকত মানে এইবিলাক আমি যি কৰি আছো, সেইবিলাক মানে তাহাঁতে কেনেকে পিছত চলাই লৈ যাব। কাৰণে এই প্ৰকল্পটো তিনি বছৰীয়া। তিনি বছৰ পিছত গাঁওবিলাকে নিজে কেনেকে কৰিব পাৰে? তেনেকুৱা তোমালোকৰ তাতে কিবা আছে নেকি? তেনেকুৱা কিবা গাঁওবিলাকত
আমাৰ গাওঁবিলাকততো তেনেকে একো চলা নাই। আমালোকৰ গাঁওবিলাকত এইপিনে একো চলা নাই মেক্সিমামটো মানে নাই চলা নাই চলা। মানে স্বৰণীভৰ্মী কৰাৰ কাৰণে চেষ্টা চলাই আছে আৰু মানে
চেষ্টা চলাই আছে প্ৰকল্প হোৱা নাই ন? নহ কেতিয়াবা ভৱিষ্যতে আমি চেষ্টা কৰিব পাৰো, কিবা যদি আমি কৰিব পাৰো তাত, সেইপিনে তাৰে বাচ্ছাখিনিৰ লগতো ইয়াতেও মানে পুথিভঁৰাল আছে। পুথিভঁৰালৰ লগত বেলেগ-বেলেগ ইয়াতে পুথিভঁৰালো আছে, পুথিভঁৰালৰ লগত ইয়াতে তাহঁতে অনুষ্ঠান কৰে। গোটেইবিলাক তেনেকে মে কৰা হয় আৰু সন্ধিয়া ঘৰতে আহ বাকী সন্ধিয়াৰ আজি কি প্লেন, সন্ধিয়া ঘৰতে থাকিবা নে বাহিৰত ওলাই যাবা অকণমান।
নাই আজি অকন বাহিৰত ওলাই যাম। দিয়াতে তো বৰষুন মানে অ বতাহ বৰষুণ অলপ জোৰকে আহিছে।
জোৰকে আহিছে আমাৰ ইয়াততো বহুত গৰম কালি, কালি বহুত গৰম ইয়াতে আজিও বহুত গৰম কালি খপক কৈ ইয়াতে এইটো অসম মেক উৱে বৰ্ডাৰ এৰিয়া হয়। টো সীমা সীমাৱৰ্তী এৰিয়াৰ কাৰণে ইয়াত পাহাৰো আছে। চান-চানডুবি বিলটোৰ ওচৰতে হয়, বেছি দূৰ ইয়াৰ পৰা পোন্ধৰ কিলোমিটাৰমান হ'ব চাগে। সেইটো কাৰণে এতে গৰমটো অলপ অলপ কম তথাপিও আছে বহুত গৰম আছে আৰু কালি আমি গাঁৱত গৈ কালি বৰষুণ আধা ঘণ্টামান দিছিলে কিন্তু ধুমুহাত তকে বাঢ়িছিলে, ঘপককৈ বন্ধ হৈ গৈছে। আজি বৰষুণ নাই। আজি গৰমে আছিলে অলপ মাজে মাজে ডাৱৰীয়া কিন্তু ডাউৰীয়া বতৰত গৰমটো বেছি হয় ন। আৰু বাকী তোমাৰ ছোৱালীৰ কি হ'ল? ৰাতি বৰষুণ দিব পাৰিব, বতৰটো ডাৱৰীয়া হৈ আছে।
ধুমুহা তেনেকে বৰষুণ আহিছে আৰু অ অ ধুমুহা ভালেখিনি ধুমুহা কোৱা আৰু আবেলিও বৰষুণ আছিলে।
হয় নেকি? ভাল বৰষুণ, ইয়াতে বৰষুণটো দিলে ভাল হয়। ইয়াতে গৰমটো অলপ কমিব। আমাৰতো ফিল্ডত মানে গৰমত একদম অৱস্থা বেয়া হৈ যায়। ৰাতি পুৱা ওলাই গৈ আমি এইমাত্ৰ আহি পালো। আহি পালো, দিনটো ঘুৰিব লাগে বেলেগ-বেলেগ অ মানে আমাৰ অ যিটো অ-অনুষ্ঠানত কাম কৰি আছো তেখেতসকলে এয়া তেত্ৰিশখন গাঁৱত কাম কৰি আছে। তাহাঁতৰ উম সদস্য বহুত তাহাঁতৰ ইয়াতে তেহেতৰসকলৰ এন জি অ' টোত। দহজন সদস্য এই কামটোত কাম কৰি আছে এই প্ৰকল্পটোত। ত' সকলোৰে লগত মিলি পেলাই আমি কামটো কৰিব লাগে সকলোকে, আমি হলোঁ তেখেতসকলক কাৰিকৰী দিশত কেনেকে সহায় কৰিব পাৰোঁ? আমি গোটেই প্ৰকল্পটো সুচাৰুৰূপে কেনেকে মানে গাঁওবিলাকত হ'ব পাৰে। তাৰ ফলত ফলাফলটো যাতে তিনিবছৰ পিছত ভালকে আহে সেইটো দায়িত্ব আমাৰ। আমি গাঁৱৰ লগত। মানে গাঁৱতে গৈ পেলাই কাম নকৰো। ত তেখেতসকলে কামটো চলাই আমি সেইটো ভালকে পৰ্যবেক্ষণ কৰো আৰু কেনেকে সহায় কৰিব পাৰি সেইটো সহায় কৰো তেখেতসকলক বা ইয়াতে অনুষ্ঠানবিলাক হয়। সেইবিলাকত যিবিলাক বস্তু ব্যৱহাৰ কৰা হয়, তুমি টো জানাই চাগে তোমালোকৰ বিদ্যালয়তো ব্যৱহাৰ কৰে ন বেলেগ বেলেগ? কৰে ন? কেনেকুৱা ব্যৱহাৰ কৰে তোমালোকৰ বিদ্যালয়ত এতিয়া?
আমাৰ বিদ্যালয়ত তেনেকুৱা, তেনেকুৱা মানে ডাইৰেক্ট তেনেকুৱা প্ৰকল্প চলোৱা নাই। মিছন লাইফ বুলি যি টো আছে। কালিতো বিশ্ব পৰিৱেশ দিৱস। সেইকাৰণে কিছু কাৰ্যসূচী হাতত লৈছোঁ। বৃক্ষৰোপণটো আছেই।
হয় বৃক্ষৰোপণ, অ'
আৰু লগতে বন বিভাগৰ পৰা, গছপুলি আমি বিশুৎ ফলৰ গছ লৈছে
কি গছপুলি তোমাৰ মাতটো অকমান, ভালকে কে শুনা পোৱা নাই?
আচ্ছা মধুৰিআম শুনা পাইছা? অ' মধুৰিআম, তাৰপিছত অমিতা, তাৰপিছত আম, কঁঠাল, লিচু এইবিলাক মানে ফলজাতীয় গছৰ পুলি লগোৱাৰ কাৰণে অলপ চেষ্টা চলাই আছোঁ। যাতে ফলবোৰ অলপ গছবোৰ ডাঙাৰ হোৱাৰ পিছত ল'ৰা -ছোৱালীয়ে এইবোৰ
লৰা-ছোৱালীয়ে খাব পাৰে ন? তোমালোকৰ আগতে আমি গৈ যে কিছুমান ৰুইছিলো সেইবিলাক বাচি আছে নে অলপ চলপ?
আছে - আছে। কিছু - কিছু বাচি আছে। ফল গছবোৰৰ বিশেষকে ফল লগা নাই। তাৰে পৰা অৰ্জুন গছ বাকী- বাচি আছে। অৰ্জুন গছ আছে। তাৰপিছত আকৌ যে এটা মানে কৃষ্ণচূড়া গছ আছিলে, সেইটো আছে।
কৃষ্ণচূড়া গছ ডাল আছে। হয়
পাঁচ চাৰি পাঁচটা মান বাচি আছে। একদম যে আমি আগষ্টত লগাইছিলো যেতিয়া
অ 'আগষ্ট মাহত ৰখা ফুলৰ গছখিনি বাকী ন হয় অ' আমি বহুত দিন পিছত কথা পাতিলো। আমি এতিয়া আমি পাঁচ মিনিট মান কথা পাতিলোয়ে আজি বহুত দিন পিছত পাঁচ মিনিট কথা পাতিলো।
অ' পাঁচ মিনিট মানে অ' হ'লে সাত মিনিট মানে হল নেকি!
অ' পাঁচ মিনিট মান কথা পাতিলো চাগে আমি। ভাল লাগিল বহুত দিনৰ পিছত কথা পাতি। এনেকে মাজে মাজে -মাজে কথা পাতি থাকিলে ভাল। এতিয়া মই ঘৰত গ'লে লগ পাম আমি আৰু অলপ অলপ কথা পাতিম আৰু আৰু আমাৰ কথা জানিব লগাও আছে। আমি পিছত কথা পাতিছো। আৰু আমি মানে গ'লেইবাৰ লগ পাম অ' আপোনাৰো স্কুল যেতিয়া বন্ধ আপোনাৰ বিদ্যালয় বন্ধ থাকিলে ৰবিবাৰে লগ পাব পাৰো।
অ 'এতিয়া আমাৰ এই ৰবিবাৰে লগ পাব পাৰো ততাকো এই গ্ৰীষ্মকালীন শিবিৰত। অলপ যোগদান কৰিবা। মানে গ্ৰীষ্ম বন্ধ দিব না জুলাই মাহৰ পৰা জুলাই মাহৰ পৰা গ্ৰীষ্ম বন্ধ দিব অহ ত তাৰ আগতে কেইদিনমান হয়তো আমি গ্ৰীষ্ম সমকালীন শিবিৰ যিটো আছে। তেনেকুৱা পাতিম এনে। লৰা-ছোৱালীৰ লগতে খেলা ধূলা। অলপ কি কোৱা গছ পুলি কেনেকে সেই কৰে একবাৰ যে দেখাইছিলা মানে ফলৰ গুটিৰ পৰা কেনেকে বছ হয়।
অ'। অ', তোমালোকৰ লগত কৰিছ লো নহয়। তোমালোকৰ লগত এবাৰ আমি কৰিছিলোঁ। ফলৰ গুটিৰ পৰা গছ হয় আৰু শিশুবিলাকে ঘৰত গৈ পেলাই অ' আমি ৰিচাইকেল কৰা বুলি যিটো কয়, প্লাষ্টিকৰ পুৰণি বটল-চটল বিলাকত ব্যৱহাৰ কৰি কৰিছিলে। হয় পুনৰাৱৰ্তন কৰা বুলি কয় ন? মানে পুৰণি ব্যৱহাৰী এইটো বস্তুবিলাক পেলাই নিদিয়ে সেইবিলাকক? আমি ব্যৱহাৰ কৰিব পৰাটো হয় এইবাৰো কৰিবা। কালি কালি তোমালোকৰ কি কি দিনৰ
কালি কাৰ্যসূচী আছে প্ৰধানকৈ আমি সেই বৃক্ষৰোপন। কেইটামান গছ ৰুম বাকী কি আমি মানে সংকল্প ল'ম। যাতে আমি প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰৰ পৰা আঁতৰ হৈ থাকোঁ। তাৰপিছত অ কালি বন বিভাগৰ পৰা কেইজন মান ব্যক্তি আহিব।
হয়।
কিবা তেওঁলোকৰ আহ্ চিত্ৰাংকন প্ৰতিযোগিতা।
অ বন বন বিভাগে এইটো অনুষ্ঠান বেলেগ বেলেগ স্কুলত কৰি আছ নে অকল তোমালোকৰ স্কুলতে আহিব।
সেইটো বিশেষকে গম নাপাও মোৰ লগত যোগাযোগ কৰিছে তো কালি। তাৰে একজন বি হয় এজনে।
হয় হয় হয়।
মানে সন্মতি প্ৰদান কৰিছো আৰু। তেওঁ কালি ৰাতিপুৱা আহি এতিয়ালৈকেতো কৈছে যে চিত্ৰ মেইনলি মানে প্ৰধানকৈ চিত্ৰাংকন প্ৰতিযোগিতাই হ'ব। আৰু কিবা যদি থাক কে গম নাপাওঁ ভালকে
হয় বা তেনেকুৱা অনুষ্ঠ নুষ্ঠান হ'ব লাগে স্কুল অ বিদ্যালয়ত ল'ৰা ছোৱালী বিলাকে নতুন ঠা শিকে বন বিভাগ গৰ মানুহ বিলাকে কি কৰে। ল'ৰা ছোৱালীয়ে গম পাব আৰু তোমালোকৰ স্কুলৰ ওচৰতে পাহাৰ খন আছে ন। তে সৰু সুৰা কিবা জীৱ জন্তুও আছে। ত' আমি পৰিৱেশ কেনেকে সংৰ ক্ষণ কৰিব লাগে জলবায়ুৰ পৰিৱৰ্তন। বন বিভাগৰ মানুহ বিলাক কেনেকে কাম কৰে। আৰু সেইবিলাক পাহাৰৰ ওচৰৰ বাসিন্দা যিহেতু তাহত তে কেনেকোৱা কাম কৰিব লাগে কি কৰিব লাগে কি কৰিব নালাগে। আৰু তোমালোকৰ ওচৰত বিল এখন আছে তাতে পৰিভ্ৰমী চৰাইও আহে নহয়?
আহে আহে পৰিভ্ৰমী চৰাই বহুত আহে এতিয়া আহি আছে, মানে এতিয়া চাই ভাল লাগে আৰু পাৰি লাহ ফালে বাঢ়ি আছে ন? তেওঁলোকৰ মানে খাদ্যৰ কাৰণে ভাল হৈ আছিলো।
হয় হয়, আৰু সেই পৰিভ্ৰমী চৰাইবিলাক যাতে কোনেও মাৰি নাখায় সেইবিলাকৰ সজাগত তো ল'ৰা-ছোৱালীবিলাকৰ লগত কৰিব পাৰিব।
হয় হয় হয় সেইটোৱে, আৰু পাহাৰীয়া অঞ্চলৰ জীৱন- ধাৰণৰ প্ৰণালী কেনেকুৱা? ভৈয়ামৰ অঞ্চলৰ কেনেকুৱা, সেইটোৰ বিষয়ে অলপ আলোচনা হব বুজি পাব। যে সকলো পৰিৱেশতে মানুহে বেলেগ বেলেগ ধৰণে জীৱন-যাপন কৰি চলি আছে। জীৱন নিৰ্বাহ কৰে।
তো এইবিলাক কৰাটো খুবেই ভাল আৰু স্কু- বিদ্যালয়খনত মাজে মাজে এনেকুৱা কৰি থাকিবা আৰু আমিও সহায় কৰিম যিমান দূৰ পাৰো তোমালোকক তেনেকুৱা কাৰণ শিশুসকলক আমি এতিয়াৰ পৰাই যদি গঢ় দিব পাৰোঁ। আৰু তোমালোকৰ বিদ্যালয়ত অ' চৰকাৰৰ ফালৰ পৰা শিশুৰ-হোৰ অধিকাৰৰ ওপৰত কিবা অনুষ্ঠান এন হয় নেকি?
শিশুৰ অধিকাৰৰ ওপৰত এনে সজাগতা দিৱস এদিন আছে। সেইদিনাখন আমি সজাগতাৰ কাৰণে অলপ মানে, সভা-সমিতি পাতি তে ৰাইজৰ দুই-এজন ব্যক্তিক মাতিকেনে, তেওঁলোকৰ অভিভাৱকসকলক মাতিকেনে এটা সভা পাতোঁ। চবচে অৱগত কৰাৰ কাৰণে। সজাগতা সভাৰ কিছু পাতা হয় আৰু।
ধুনীয়া ধুনীয়া। ত-মান গাঁৱৰ মানুহবিলাকৰ কেনেকুৱা, তাহাঁতৰ মানে ভাল পায় নে বেয়া পায়। এনেকুৱা অনুষ্ঠান হ'লে যোগদান কৰে নে চবেই?
কৰে কৰে বেছিভাগে কৰে, কিন্তু গাঁৱৰ মানুহতো এতিয়া বেছি জোৰকেও ক'ব নোৱাৰি কিয় কাৰণ তেওঁলোকৰ, আৰ্থিক ধৰক সমস্যা থাকে কিছুমান, যেনেকুৱা মানে আমি যেতিয়া সময় দিওঁ। তথা বাৰটাৰ পৰা দুপৰীয়া বাৰ টাৰ পৰা বা এঘাৰটাৰ পৰা যদি আমি কওঁ সকলোৱে মানে শেষ। একেই সময়ত আহিব নোৱাৰে। তেওঁলোকৰ হয়তো মানে ৰুৱা লগোৱা বা শস্য চপোৱা কাম থাকে। কিছুমান সেইকাৰণে সেইটোয়ে এটা অসুবিধা যে, মানে গুৰুত্বপূৰ্ণ টাইম তেওঁলোক আমি মানে তেওঁলোকক ঘূৰিব নোৱাৰো কাৰণ কিয়?
হয়-হয়-হয় চবেই তেখেতসকলৰ জীৱিকা তাতে নহয় ত দিন তাহতে যদি তোমালোকৰ মিটিংখনত মিটিংখনত আহি এতিয়া তাহাঁতৰ দিনটোৰ যিমান উপাৰ্জন উপাৰ্জনটো কমি যাব সেই দিনটোত তাহাঁতে উপাৰ্জন কৰিব নোৱাৰিব ত আমি ভাব